হেল্ল'?
কি কৰি আছে অ'?
কি কৰি আছা?
এ এনে এবাৰ বাতৰ পিনে ওলাই আহিছোঁ। তুমি কি কৰিছা?
মই এই বাতৰ পিনে ওলাই আহিছো, আমাৰ সেইফালে নেটটো বহুত প্ৰব্লেম দিয়ে যে।
অ'।
এ মই ইয়াত ফিল্ডৰ ফালে ওলাই আহিছোঁ আৰু ফিল্ডত মানে বহুত খেল খেলি আছে ন। বহুত মানে হুলস্থুল হৈ আছে, তাৰপিছত ভাবিছো কি ইয়াত কথা পাতিলেতো শান্তি নাপামে সেইটো কাৰণে মানে, পিনে ওলাই আহিছোঁ আৰু।
অ', আমাৰ ওচৰৰ এটা লত তাৰি খেলাও হেৰি হৈছে ন, খালো খালো, তুমি?
অ'। পিছে ভাত পানী খাই নে নাই?
খালো, তুমি খালা নে নাই?
এ খাই বই কিলিয়াৰ ভাত দুটামান বজাত, ভাত খালোঁ।
মই মাংস বনাইছিলে, সেয়া দি খালো, তুমি?
অ'। অ', ময়ো হেয়াই বাৰু। উম।
তোমালোকৰ ফালে কিবা পাচলি কৰে নে?
পাচলি বহুত খেতি কৰে। অ', মোৰ দেউতাই পাচলি খেতি কৰে বাৰু, ঘৰতে নিজৰ তোমালোকৰ তাত কৰে নে নকৰে?
নাই, খেতি নকৰে এনে ফল- মূলৰ গছ আছে আৰু আম আছে, তাৰপাছত আৰু মানে কিবা কিবি আৰু গছ আছে আৰু।
অ', আচ্ছা।
সেয়াই।
এই কি ফল মূল বাৰু।
আম তাৰপাছত আৰু মানে গোল, গোল যে কিবা কমলা নিচিনা টেঙা এইটো মৌচুমী টেঙা, আনিছিলে, সেইটোও গছ আছে। সেয়াই হয় আৰু, নেমু আছে ছে, সেইবোৰে।
অ'।
তোমালোকৰ কি কি ভাজি কৰে?
সেইবোৰে আৰু, আমাৰ আৰু আম আছে, তাৰপিছত আকৌ তিয়হৰ খেতি, তাৰ পৰা কলো তাৰপিছত বেঙেনা তাৰপিছত নেমু। সেইবোৰে আৰু।
অ'।
তোমাৰ এ, মাহঁত ভাত পানী খালে নে নাই?
খালে, তোমাৰ মাহঁতে খালে নে নাই?
অ', এতিয়া চবৰে খাব ভাল আৰু।
ভালেই তোমাৰ?
উম, আছে সকলো ভালে।
অ'।
পঢ়া-শুনা কৰি আছা নে নাই?
না মই পঢ়া-শুনা কৰি আছোঁ মই ৰ্নাচ পঢ়ি আছোঁ। তুমি?
আছোঁ আৰু।
তোমালোকৰ খেতি কৰে নে নকৰে ধান খেতি?
অঁ! ধান খেতি কৰে আমাৰ তাত। গাঁৱলীয়া জেগা আৰু ধান খেতি কৰিব‌ইটো। তোমালোকে কৰে নে ন
অঁ! কৰে কিন্তু আমাৰ মিচিন খেতিটো নকৰে শালি খেতিটোহে কৰে।
অ! এইবাৰ কৰিছেনে নাই?
এইবাৰ মিচিন খেতি কৰা নাই শালি খেতি কৰিছিলে। মানে কি খেতি কৰিলে বহুত প্ৰব্লেম হয় ন এজন মানুহে কিমান কৰিব।
অ!
ঘৰ চলাব লাগে তাৰ পিছত আকৌ খেতিৰ বাবেও কৰিব লাগে। সেইফালেও নকৰিলে নহয় খেতিতো সাৰ দিব লাগে। দাউনী লগাই আকৌ খেতিৰ ওচৰৰ গোছবোৰত সচিব লাগে।
অঁ! পিছে তোমাৰ দেউতাই কি কৰে?
মোৰ দেউতাই মিস্ত্ৰী কৰে। তোমাৰ?
অঁ! চেইম নহ'লে আৰু সেয়াও কৰে।
অ! পিছে তোমাৰ সপোন কি?
মোৰ সপোন হ'ল ট্ৰিচাৰ হোৱা।
অঁ!
তোমাৰ?
নাৰ্ছৰ হোৱা কাৰণে নাৰ্ছিঙো পঢ়িছো আৰু নাৰ্ছৰ সপোন।
আচ্ছা।
নাৰ্ছ হ'লে আমাক বেজি দিব পাৰিবা আৰু।
উম! হুম। যদি হওঁ আল্লাই যদি দিয়ে হবলৈ দিম বাৰু।
অ! অঁ।
পিছে তুমি মানে সেউজীয়া শাক-পাচলি খাই ভাল পোৱা নে? নে চব চব্জিতে আলু পিঁয়াজ দি কিনে মানে জ্বলা কৰি খাই ভাল পোৱা?
আৰু সেইবোৰো খাওঁ কেতিয়াবা মানে। যোনটো হ'লেও পচন্দ লাগে আৰু সেইটোৱেই খাওঁ আৰু।
অঁ! সেউজীয়া শাক-পাচলি খাবা ভাল। নিজৰ শৰীৰৰ কাৰণে ভাল সেউজীয়া শাক-পাচলি খোৱাটো।
অহ খাওঁ সেইজীয়া শাক-পাচলি চব শাক-পাচলি ভাল নাপাওঁ আৰু। কোনবাতো ভাল পোৱা যায় আৰু।
অঁ। শাক খাবা, ক কুলা কচু খাবা তেজৰ কাৰণে ভাল।
কুলা কচু।
উম!
খাব লাগিব মানে খাওঁ আৰু। তুমি খোৱা?
মই কুলা কচু খাওঁ।
পিছে আৰু কি কি খাই ভাল পোৱা?
মই আৰু কি কি খাই ভাল পাওঁ মানে পাচলিৰ ভিতৰত কচুটো তাৰ পাছত প্লাছ লেচাৰি যে। লেচাৰি, তাৰপিছত তিয়ঁহ। আলুতো ইমান ভাল নেপাওঁ‌, মানে ভাজিলে ভাল পাওঁ কিন্তু চব চবজিত দিলে ভাল নেপাওঁ।
আলুটো আকৌ চব চব্জিতে মিক্স হৈ যায়।
অ', হয় কিন্তু মই বেয়া পাওঁ।
খাওঁ কেতিয়াবা আলুটো, কেতিয়াবা মানে মাংসৰ লগত আলুটো ভাল লাগে, কিন আৰু শাক ভাজিৰ লগতো ভাল লাগে। এ চব লগতে ভাল নালাগে আৰু কেতিয়াবা খাব মন নাযায়।
তোম, তোমাৰ ওচৰত বহুত হুলস্থুল হৈ আছে নেকি?
হুলস্থূল মানে কি আৰু খেল খেলি আছে ন।
অ'। সেয়া মাতটো মানে খৰ-খৰকে আহি আছে।
উম?
অ'। আজিকালি নেটৰ বহুত প্ৰব্লেম হয়টো। উম।
উম।
আজিকালি নেটৰ বহুত প্ৰব্লেম হয়।
এ নকবা আৰু নেটৰ কথা।
আমাৰ ঘৰতটো নেপায়ে নেট, ফাইভ জি মোবাইলতো নপায়।
নোপায় মইও কল কৰিব লগা হলে ওলাই আহো ঘৰত নেটৰ্কে নেপায়।
ময়ো ওলাই আহোঁ মই বাটলৈ আহো।
শান্তিত মোবাইল চাও।
উম, আহো নহ'লে বা আকৌ ফিল আছে যে আমাৰ ওচৰৰ ফিলৰ ফালে আহোঁ, নহ'লে বা নেটে নাপায় ঘৰত নেটৰ্ক প্ৰব্লেম দিয়ে।
উম, ময়ো সেয়াই কৰো আৰু। তুমি এনে নিজৰে এনেকা কৰি আছানে নে বেলেগৰ নাই নাই মই ঘৰৰ পৰাই পঢ়ি আছো, অহা-যোৱাও কৰো।
অ'।
কি?
নিজৰ গাড়ী আছে নে কি? বাইক বা স্কুটি?
আছে চব আছে। মানে ইস্ক স্কুতি লৈও কেতিয়াবা অহা যোৱা কৰো, তুম-তুমতো অহা-যোৱা কৰো সেইটো আৰু। যেতিয়া যিটো সুবিধা পাওঁ আৰু।
অ'। বৰষুণ দিলেতো আও গাঁৱলীয়া জেগা অৱস্থাই নাইকিয়া হৈ যায়গে।
বেয়া হৈ জায়গে।
সেইটো হয়, বৰষুণ দিলে অলপ প্ৰব্লেম হয়।
উম
বৰষুণ নিদিলেতো ভালে বৰষুণ দিলে আৰু হ'ল ওলাব নোৱাৰি আৰু ঘৰৰ
এ আজি বহুত বৰষুণ নকবা আৰু এতিয়া ধৰিহে আছে আহেহে নেকি ৰাতিলৈকে।
দিনতটো এটা দুটা বজালৈতো বৰষুণেই।
অ খিচ খিচকে পৰি আছে জোৰেও নপৰে।
অ যাব যাব নোৱাৰো এক কৰিবও নোৱাৰো ইমান অশান্তি হৈছে বৰষুণৰ কাৰণে।
উম বৰষুণ যাক জোৰে পৰিলেও ভাল, খিচ খিচ কে পৰি থাকে ইমান অশান্তি।
পইচাহে বহুত অশান্তি লাগে।
নকব আৰু অশান্তি ইমান অশান্তি লাগে নহয়। বৰষুন যাক পৰি থাকে খিচ খিচ ওলাবও নোৱাৰি সোমাবও নোৱাৰি ক'তো যাবও নোৱাৰি গা মনো ভাল নালাগে। তুমি এনে আচাৰ খাই ভাল পোৱা নে নোপোৱা?
আচাৰ ভালে পাও ছোৱালী মানুহৰ আচাৰ
অ
তুমি চাগে খুৱাই আচাৰ সিতটো মানা কৰিব নোৱাৰি কাকো, হা?
অ তোমালোকৰ ঘৰত কি কি আচাৰ বনাই?
আমাৰ ঘৰত বগৰী আচাৰ আমৰ আচাৰ সেইবোৰে বনাইছে আৰু। বেলেগতো আচাৰ নাই বনাব।
উম।
পিছে তুমি খোৱা নে নোখোৱা আছাৰ?
খাওঁ মোৰ আচাৰ বহুত ফেভৰেট হয়, মই চুৰ কৰিও খাওঁ ঘৰৰ আনি দিলে খাব কাৰণে।
এ মোৰ নিচিনাই ছেম আৰু ময়ো সেনেকুৱাই ঘৰৰ পৰা খাব মানা কৰিলে চুৰ কৰি মনে মনে খাই থৈ দিওঁ ৰদত দি থৈ দিয়ে ন। তাৰপৰা চুৰ কৰি মাৰি দিওঁ আৰু। আচ্ছা হ'ব দিয়া নহলে মই তোমাক অলপাছত কল কৰি আছো হা, হেল্ল'।